অৱ ঠিকেই আছ ন?
আছো আছো। কি ৱৰ তোমাৰ?
ভালনে? অ' কোৱা, অ' শুনি আছোঁ কোৱা।
কি খবৰ তোমাৰ?
ভাল ভাল।
আৰু ন' মই তোমাক সুধিব বুলি ভাবিছিলোঁ যে তুমি চাৰি নম্বৰ বছৰটো কৰিবা নে নাই? যিহেতু তোমাৰ বিকমত চাৰি নম্বৰ কথাটো আছে।
এইটো মই ভাবি চাওঁ যে তাৰে মই সঠিক তোমাৰ সেয়া পোৱা নাই এতিয়ালৈকে। কথাবোৰ জানা নাই যে কি হ'ব, কি নহয় তাৰে সেইকাৰণে মই অলপ সেয়া কৰি আছোঁ। সংসা কৰি আছোঁ যে ৰখি যাওঁ। কথাবোৰ এলপ ভালকে চব ক্লিয়াৰ হৈ লওঁক যে তাৰপৰা জিঅ'ৰপৰা চব ভালকৈ স্পষ্ট কৰি দিয়ক, সিহঁতে কি বিচাৰিছে বা কি কৰিব লাগিব। পতিটো চাবজেক্ট কি কি থাকিব, কেনেকে হ'ব তেতিয়া মই কৰিম বুলি ভাবি আছোঁ।
অ' ঠিক আছে বাৰু। তুমি এনে ক'ত কৰিম বুলি ভাবিছা এইটো?
এইটো মোৰ নিজৰ কলেজতে কৰিব কৰিম বুলি ভাবিছোঁ।
আচ্ছা, তাত কেনে সুবিধাখিনি আছে আটাইবোৰ মানে
মানে এতিয়া তোমাৰ যিবোৰ ফৰ্থ য়াৰ মই নটিচ এটা দিছোঁ মানে
উম।
জিঅ'ৰপৰা, সেয়া যে কৈছে যে তোমাৰ যি তোমাৰ আ কলে যিবোৰ কলেজে তোমাৰ ফৰ্থ ইয়েৰটো ল'ব বিচাৰিছে ন'
উম।
ৱে তোমাৰ তাত ফ্ৰি দিব লাগিব, সেইটো জিঅ' দিব লাগিব কিন্তু সিহঁতে ফৰ্থ ইয়েৰটো নিজৰ কলেজত এ-প্ৰব্লেমটো সেয়া কৰিব পাৰে। চলাব পাৰে। এতিয়া আমাৰ কলেজে চলায় কে নচলায় সেইটো গম নাপাওঁ নহয়, যদি চলায় তেতিয়া আমি গম পাম যে আমি তেতিয়া কৰিব পাৰিম, নহ'লে বেলেগত কৰিব লাগিব য'ত তোমাৰ সেই প্ৰগ্ৰামটো থাকে।
উম, সুবিধাখিনি আছেনে নাই? মানে পৰা যাব মানে ইয়াত কৰিব পৰা সেই
কৰিব পৰা যাবা আছে, এতিয়া সিহঁতে কিবা কৰে, এতিয়া তোমাৰ এনে যদি তোমাৰ ৰে এতিয়া তোমাৰ কি হৈছে তোমাৰ ফৰ্থ য়াৰটোত দুই ধৰণৰ ফৰ্থ য়াৰ হ'ব তোমাৰ এজনৰ, এজন ল'ৰাৰে। তুমি এজনে যদি তোমাৰ বিচাৰে অনাৰ্চ উইথ ৰিচাৰ্জ কৰিব পাৰে।
উম।
যি সেইটোতো কণ্ডিচন আছে কিছুমান আৰু তোমাৰ এজ, এটা আছে অকল অনাৰ্চ ফৰ্থ য়েৰৰ, সেইটো তোমাৰ মানে পাৰ ক এইটো যে যোনটো ৰিচাৰ্জত তোমাৰ এইটো অলপ তোমাৰ এম কমত সহায় কৰিব, মানে মাষ্টাৰছ ডিগ্ৰী কৰা মানুহ বা পি এইচ ডি কৰা মানুহৰ কাৰণে ৰিচাৰ্চ টো কৰিলে বেছি ভাল হ'ব।
উম।
আৰু তোমাৰ এইটো কি আছে যে যিবোৰ ৰিচাৰ্চ কৰিব বিচাৰিছে সিহঁতৰ প্ৰথমে যেতিয়া আ, যোৱা চেমিষ্টাৰ বৰ্ড এ, এ, বেগ থাকিব নালাগে। আৰু তোমাৰ তাতে তোমাৰ আৰু ছেভেন পইণ্ট ফাইভ চি জি পিৰ ওপৰত থাকিব লাগিব তোমাৰ স্ক'ৰ। তোমাৰ পৰীক্ষা গোটেই চব মিলাই কেনে আৰু যদি তমাৰ অ মিলে ইয়াত তুমি ফউৰ্থ ইয়েৰ অনাৰ্ছ উইথ ৰিছাৰ্চ কৰিব পাৰা। য নহয় তুমি অকল অৰ্ণাৰ্চ কৰিব লাগিব।
উম বেলেগ আৰু কিবা এটা হেৰি আছে নেকি তাত? কিবা অসুবিধা মানে কিবা এই কণ্ডিচন?
ইছাতে গ কণ্ডিচন সেইটোৱে ক'লো মই তোমাক, তোমাৰ বেগ থাকিব নালাগে আৰু তোমাৰ ফৰ ছেভেন পইণ্ট ফাইভ লাগিব। চি জি পি, ছেভেন পইণ্ট ফাইভ বা ছেভেন পইণ্ট ফাইভ ফাইভৰ ওপৰত। তলত হব নোৱাৰে, ছেভেন পইণ্ট ফৌৰ হলেও তোমাৰ নলয়, তোমাৰ অনাৰ্ছ কৰিব নোৱাৰিবা উই ৰিছাৰ্চ বাকি এনে
সকলোৱে কৰিব পাৰিব নেকি? মানে কি কৰিব যিবোৰে তিনি বছৰ কৰিছে আগত। আগত ধৰা তোমাৰ ইয়াৰ আগতে চিনিয়ৰ যোনবোৰ কৰিছে সিহঁতও কৰিব পাৰিব নেকি?
সিহঁতে এইটো কৰিব নোৱাৰে এইটো অকল আমাৰ যোনটো নতুনকৈ বে যোনটো ফৰ্ড। এফ ইউ জি এফ ৱাই জি ইউ পিৰ উণ্ডাৰত আছে
অঁ।
সিহঁতৰ কাৰণে এইটো অকল, ইয়াৰ আগত যিবোৰে কৰি গৈছে সিহঁতৰ কাৰণে এইটো হ'ব অঁ', তোমাৰ অঁ সুবিধা দিয়া নাই।
মানে আমিও মানে সেইটো কৰিব নোৱাৰিম সিহঁতৰ সিহঁতে যেনেক দুই বছৰ ইয়াৰ এই তোমাৰ এম কমটো যেনেকে কৰি প্ৰায় মাষ্টাৰ যেনেকে কৰিছিলে আমিও কৰিব নোৱাৰিম মানে।
এইটো এইটো পাৰিব এইটো -এইটো বা তোমাৰ অ', মানে তিনি বছৰ কৰি কিনে এৰি দিব বিচাৰিছা ন' সেইটো কথা কৈ আছা?
অ', মই ভাবিছো যে তিনি বছৰ কৰিম তাৰপিছত মই দুই বছৰ সেইটো কৰিম।
তুমি মানে কিছুমানে যিবোৰ তোমাৰ এমকম মানে মাষ্টাৰছ ডিগ্ৰী কৰিব বিচাৰে সিহঁতে মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে। এইটো কোনো ৰখা বাধ্যতামূলক নহয় তোমাৰ এইটো যে তুমি ফৰ্ট ইয়েৰটো কৰিবই লাগিব।
উম।
তুমি নিজৰ থ্ৰী ইয়েৰৰ চাৰ্টিফিকেটটো লৈ কেনে তুমি এম কম কৰিব পাৰা যি তত তুমি কৰিব বিচাৰিছা। ইয়াতে একো তোমাৰ সেয়া বাদ বাধ্যয়তা নাই।
আচ্ছা।
আৰু তোমাৰ যিবোৰ এইটোন -যিবোৰে তোমাৰ ভবা বেগ যিবোৰ অকল তোমাৰ যিবোৰ বেগ নাই সেইয়া বেগটো ক্লিয়াৰ কৰিব গৈ লাগিব প্ৰথমে সিহঁতে। সেইবোৰে কৰিব নোৱাৰে, যাৰ, যাৰ, বেগ লাগি আছে তোমাৰ।
সিহঁতে মানে যিটো নৰ্মেল যিটো চাৰি বছৰীয়া সেইটোও নোৱাৰিব নেকি?
সেইটো পাৰিব তোমাৰ সেইটো অকল তুমি যিবোৰ বেগ আছে সেইকেইটাই ৰিছাৰ্চটো কৰিব নোৱাৰে অনাৰ্ছ উইথ ৰিছাৰ্চটো কৰিব নোৱাৰে।
উমম বুজিছো, মানে সিহঁতৰ পিছত সেই সেইটো কৰি কিনে মাষ্টাৰছ কৰিব পাৰিব মানে? মাষ্টাৰছটো কিমান বছৰীয়া হ'ব তেতিয়া?
তেতিয়া তোমাৰ দুই বছৰ - ৰিছাৰ্চ এইটো মই গম নাপাও ৰে। টো মইও ভালকে স্পষ্ট হোৱা নাই এতিয়া সেইটোত যে তোমাৰ যে চাৰি বছৰ কৰাৰ পিছত মাষ্টাৰ্ছ ডিগ্ৰী -দুই বছৰে কৰিব লাগিব বা এক বছৰ কৰিব লাগিব সেইটো মইওঁ কথাটো মই শুনা নাই ভালকে এতিয়ালে, যে বা তুমি অনাৰ্চৰ ৰিছাৰ্চ কৰিলে তুমি অকল এক বছৰ কৰিব লাগিব এইবোৰ আকৌ তা জিও পৰ আকৌ তোমাৰ নিউজ দিয়া নাই এতিয়ালে বা বাতৰা বাতৰা দিয়া নাই।
উম উম বুজিছো।
এনেকেই আৰু বা চলি আছে এতিয়া সেনেকে কিবা কৰে এতিয়া অলপ মানে বৰ অকমিলা হৈ আছে তোমাৰ চব বস্তু খেলি মেলি হৈ আছে। সব কথাবোৰ স্পষ্ট চ আছে কিন্তু স্বস্থ নহয় আৰু এতিয়া তোমাৰ দিছে যে যিবোৰৰ ব্ৰেক লাগি আছে ন তোমাৰ
উম
সেইবোৰ যদি ফ'থ ইয়াৰ কৰিব লাগে -ৰি অকল ৰিচাৰ্জ কৰিব লাগিব মানে ৰিচাৰ্জ উইডাউট ৰিচাৰ্জ কৰিব লাগিব। সেইটো কৰিলেও তোমাৰ তোমাৰ ডিগ্ৰী তুমি ডিগ্ৰী ফৰ্থ ইয়াৰ ডিগ্ৰী তেতিয়া পাবা যেতিয়া তুমি সাতঁ বছৰ ভিতৰত তোমাৰ যিমান ব্ৰেক আছে
উম
এইবোৰ ক্লিয়াৰ কৰিব লাগিব তুমি।
উম
সেইটো এটা তোমাৰ অলপ অসুবিধা।
এইটো এইটো চাগে ব্ৰেক নহয় ব্ৰেক থাকিলেও পাৰিব নেকি চাৰি নম্বৰ বছৰটো কৰিব।
কি কৈছা
চাৰি নম্বৰ পিছৰটো চাগে মানে ব্ৰেক থাকিলো পাৰিব চাগে কৰিব।
সেইটোতো কৈছো মই সাত' কিন্তু তুমি সাত বছৰৰ ভিতৰত তুমি ব্ৰেক কেইটা ক্লিয়াৰ কৰিব লাগিব।
আচ্ছা মানে একজাম মানে চাৰি নম্বৰ বছৰতো শেষ হোৱাৰ পিছত আগতে আমি শেষ কৰিব লাগিব সেইটো।
শেষ হোৱাৰ আগত নহয় মানে সাত চাৰি বছৰটো শেষ হৈ গল ভাবি লোৱা হাঁ তোমাৰ ছিক্স ব্ৰেক অকল‌ তোমাৰ তেতিয়া ব্ৰেক আছে থিৰী আৰু ফ'থ ইয়াৰৰ
উম
তোমাৰ মানে ৰ্থি আৰু ফৰ্থ চেমৰ ব্ৰেক আছে তুমি সেইটো সাত বছৰৰ ভিতৰত তুমি ক্লিয়াৰ কৰিব লাগিব এতিয়া সাত এনে দিছে আৰু নিয়ম মতে কৈছে তেতিয়া তুমি ডিগ্ৰীটো পাবা আৰু।
আচ্ছা।
কি হব কি হয়বা সাত বছৰ দিছে গম নাপাওঁ আৰু মই
হয় নেকি মই গমে পোৱা নাছিলো নতুনকে গম পালো তোমাৰ পৰা
আৰু তোমাৰ এনে পিছে তুমি কি ভাবি আছা তুমি কি কৰিবা এতিয়া
মই ভাবি আছিলো চাৰে ন বছৰটো কৰিম বুলি কিন্তু কেনেকুৱা বাৰু সুবিধা অসুবিধাবোৰ তাকে চাই কিনে তুমি যেনেকে কলা কি কি হৈ পিনে বা কেনেকুৱা ধৰণৰ নটিছ দিয়ে তাৰ ওপৰত কথাটো হ'ব কি অ যেনে কোৱা ধৰনৰ মানে নম্বৰ সেই অনুযায়ী হ'ব
ঠিকে আছে কৰাটো ভাল পঢ়াটোতো পঢ়ি থাকিব লাগিব আমি
থাকিব লাগিব বাকী কিবা বেলেগ একজাম দিম বুলি ভাবিছা নেকি মানে গভামেণ্ট একজাম বা
সেইটো কাৰণে মই ভাবিছোঁ তোমাৰ এছ এছ চি কিবা এটা একজাম আছে বোলে
উম আছে আছে চি চি ই
সেইবোৰৰ তোমাৰ সেইটো মোক কৈছে মামাহঁতে যদি দিব পাৰা তই তোমাৰ আৰু ইয়াতে আছে তোমাৰ এ আ গ্ৰেদ থ্ৰী গ্ৰেদ ফৰ এইটো অসমৰ ষ্টেটৰ একজাম
উম
বা এন ডি আৰ এ বুলি এটা একজাম আছে তোমাৰ
এন ডি আৰ এ
অ কিবা এনেকুৱা কিবা এটা নাম আছিল নামটো মোৰ মনত নাথাকে ন এ দি আৰ ই অ
অ তাকেই,
সেইবোৰ আৰু তোমাৰ কৰিব পাৰিম চাবা এইটো ভাবা নাই মানে, এক্সজাম বহুত কেইটা আছে কিন্তু তাৰে এটাই ল'ব লাগিব ন তোমাৰ।
ল'ব লাগিব চবৰে চিলেবাছবোৰ বেলেগ ধৰণৰ।
চবৰে পেপাৰটো বেলেগ বেলেগ।
উম,
এইটো ভাবি কেনে অলপ। সেয়া আৰু চিন্তা হৈছে আজিকালি তোমাৰ যেনেকে তোমাৰ পেপাৰবোৰ লীক, হৈ আছে ভয় লাগে দিব কাৰণে উম,
কৰি কিনে এক্সজামখন দিম পিছত তোমাৰ তেনেকুৱা ধৰণৰ নিউজ পাম।
তোমাৰ গম পালোঁ এ, ভাবা যে বঢ়িয়াকে পঢ়িলা একদম পুৰা চাই, কষ্ট কৰি কে দিন ৰাতি তুমি যাই কিনি পৰীক্ষা দিলা ভালো হ'ল পৰীক্ষাটো তুমি ঘৰ আহিলে চালা, অ পালী হৈ গ'ল।
উম সেইটো হয় সেইটো এটা মানে আৰু বেলেগ। বেলেগ মানে এটাৰ মানসিক চাপৰ সৃষ্টি কৰে সেইটোৱে।
হা তোমাৰ এটা মানে আছিল হা তোমাৰ এটা মই এনে ৰিলচত চাই আছিলো এটা ধুনীয়া যোগ এটা মানে। ক'ত হিল কৰিছিল হা তোমাৰ এটা মানে বঢ়িয়া মানে গোটেই কেইটা, তিনিটা বস্তুৱে একেলগে মিলাই দিছিল জোকত এজন ল'ৰা আছে হা। ইয়াৰ পৰীক্ষা আছে কালি।
উম
সেইকাৰণে পৰীক্ষা কি কৰিলে সি বাইকত গ'ল সি পৰীক্ষা দিবলে। পৰীক্ষা দিয়াৰ আগতে সি মন্দিৰত গ'ল। ৰাম মন্দিৰত যাই কিনে তোমাৰ তাতে দক্ষিণা দিলে। দক্ষিণা দি কেনে বাই বাইকেদি সি গ'ল ঘৰত। পেট্ৰ'ল বাইকত অলপ পেট্ৰ'ল কম আছিল ত পেট্ৰ'ল ভৰালে অলপ।
হা,
পেট্ৰ'ল ভৰাই কেনে একজাম দিব গ'ল একজামটো দিলে ঘৰ আহিলে। পিছদিনা গম পালে তাৰ বাইকটোও বেয়া হৈ গ'ল।
উম,
পেট্ৰলৰ কাৰণে, যি মন্দিৰত পইচা দিছিল সেইটো চুৰি হৈ গ'ল। আৰু তুমি যি পৰীক্ষা দিছা সেইটোৱে একজামৰ সেইটো ফাদিল হৈ গ'ল তোমাৰ।
ইছ।
মানে যোনে বুজি পাইছে পাইছে আৰু এইটো কথা।
তাকেই এইটো চাৰিও পিনৰ পৰা মানে হেৰি গ'ল অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ল।
উম সেইটোয়ে আৰু তোমাৰ সেই দেশৰ পৰিস্থিতি গৈছে আৰু সেই।
পৰিস্থিতি তাকেই আৰু সেনে ধৰণৰ আৰু আজিকালি কি ক'বা আৰু কব‌ও টো নোৱাৰি আকৌ।
ক'ব নোৱাৰি নহয়।
নাই সেইবোৰ বাদ দিয়া বাকী তোমাৰ খবৰ কোৱা।
খবৰ মানে তোমাৰ সেয়া চলি আছে এতিয়া গৰম।
গৰম বতৰটো তেনেকুৱা নহয় ঠিক ঠিক। বাকি কৰবাত ফ ফুৰিব গলা নে নাই।
ফুৰিব যোৱা নাই ৰ'বা এতিয়ালৈ যাম বুলি ভাবিছোঁ।
ভাবি আছা ঠিক আছে এতিয়া বাকি যাবানে? আহিটো আছেই অক্টোবৰত হ'ব।
হা, চাবতো লাগিব এতিয়া, এই আগৰ দৰে ওল্লাহ নাই আৰু। উল- উল্লাহ আৰু তোমাৰ সেয়া নাই, তোমাৰ যচ নাই সিমান এটা। দূৰ্গা পূজা আহি আছে। আহিব, পাতিতে ঘূৰিম অলপ দুদিন দুই তিন দিন। ঘূৰি কিনে তোমাৰ চাওমিনটো খাম চাওমিন খাই ঘৰত আহি যাম।
উম', ঠিক, ঠিক। ঠিক আছে দে, হা কিবা কৈ আছিলা?
অ', হ'ব দিয়া উম'।
অ', অ' দিয়া ঠিক আছে দিয়া।